হয়টো। কি কৰিছে অহ বাইদেউ শুনিছেনে অহ?
অ' শুনিছো শুনিছো। অ' এইয়া ৰবা ভাত বনালো আজি চা ৰবিবাৰ নহয়। এয়া ভাত ভাত আঞ্জা বনায়। পেলাই আহিলো। মাংস বনালো মাংস আনিলে ভিনদৈ মাংস ধুই পখালি এই মাংস বনাই দিলোঁ। তাকে অংকুৰকা ভাতখিনি দি পেলাই। সুধিছো কেনেকুৱা হৈছে আজি মাংস কৈছে আহ ভাল হৈছে দিয়া।
অ' মাংস বনোৱা হলেই
অ' হৈ গ'ল এতিয়া মই গা পা ধুম গা পা ধুই পেলাই মই ভিনদক কল কৰিম কল কৰি ভাত খাম।
অ' আমাৰ আনাই নাই বজাৰ যাবহে আনিব।
তাৰমানে ৰাতিপুৱা সোনকালে আনিলে।
উমম
আৰু আমাৰ অ' আৰু ৰাতিপুৱা একো ব্ৰেকফা আমাৰ একো মানে ৰাতি খোৱাই নাই সেইকাৰণে এতিয়া পতককে সোনকালে ভাত খিনি বনায়। পেলাই বোলো খাও ভোকো লাগিছে।
অ' আমি ৰাতিপুৱা সেয়া খালো ব্ৰেকফাষ্ট কৰিলো। মেগি খালো তাৰ মানে মেগ। বাগি খাই অকণমান দেৰি ৰৈ এতিয়া বজাৰ এওঁ বজাৰত যাব। গৈ মেলি তাৰমানে মাংসকে আনিব দিছো আজি দেওবাৰে। সেই কাৰণে সেই আনি মেলি সেই বনাম আৰু খাম আৰু এহে আজি কতো নাযায় ফুৰিব দেওবাৰ বুলি অ' বহুত ধুনীয়া বতৰটো। বতাহ ৰাতিপুৱাতো অলপ অলপ বৰষুণো দিছিলে গম পাইনে।
ধুনীয়াকে বৰষুণে দিলে কিন্তু জোৰে এ জোৰেকে এবাৰ আহিব। লাগে নহ
উম এজাক বৰষুণ আহিলে। তেতিয়া ভাল লাগিব আহ তেনেকে হ'লে ভাল লাগিব বৰষুণ জাক আহিলে কিন্তু বতাহ মাৰি আছে ন
বতাহ কি ধুনীয়া আজি।
উ বহুত ধুনীয়া সেইকাৰণে ভাবিছো। কৰ'বাত ওলাই গ'লে কি ভাল লাগিব। আজি
অ' আজি তোমালোকৰ ওচৰৰ সেইখনত। যাব পাৰিলে ভাল লাগিল হয় মনটো।
অহহ পাৰিলে আহিবচোন।